অ আছো দিয়া, তুমি?
অ আছো দিয়া ভালেই, খবৰ খাতি কোৱা?
হা!
ক'ত আছা বোলো।
অ মই ঘৰতে, তুমি?
আছো মই ঘৰতে আছো।
অ অ অ বাকী খবৰ খাতি ভালে আৰু?
খবৰ খাতি অ ভালেই দিয়া, তোমাৰ?
অ এ আছো দিয়া।
অ এতিয়া ৰাতি খোৱা-বোৱা হলনে নাই?
অ খালো দিয়া তোমালোকে খালা নাই?
নাই নাই আমাৰু বনাইহে আছে, খামহে।
অ অ অ ঠিকেই আছে, বাকী আজি মাছ, তোমালোকৰ?
মাছ নিকি?
অ।
আমাৰোতো একেই দেখোন।
অ অ হয়।
একেই উম আমাৰ ইটো ৰৌ মাছ।
অ অ বাকী আমাৰ আজি শ'ল মাছ।
শ'ল মাছ।
শ'ল মাছ এ বঢ়িয়া। মইও শ'ল মাছ ভাল পাওঁ কিন্তু ভাগত নাপ নাপালো আজি।
হয় হয় এই সদায় পোৱা নাযাই যে লোকেল মাছ।
অ সেইটোও হয় বাৰু।
হয়।
তুমি এনে কি খাই ভাল পোৱা?
মই এতিয়া এনে লোক্কেল মাছ
লোকেল মা, উম।
আৰু মানে ঘৰুৱা বস্তু খাই ভাল পাওঁ বজাৰত ওলোৱাতকে।
অ।
আমাৰতো ঘৰতে খেতি-বাতি কৰে।
খেতি-বাতি হৈছে
ঘৰতে পাওঁৱেই গোটেইখিনি শাক-পাচলি। বজাৰত আজিকালি সাৰ দিয়া বস্তু পায় অলপ দিগদাৰ হয়।
উম, কৰিব অপকাৰে আজিকালি এ ৰাসায়নিক সাৰটো বহুত মানে মানুহে ব্যৱহাৰ কৰা হৈছে তাৰ পৰা অলপ নিজে যদি ঘৰতে অলপ কৰো খেতি-বাতি কৰোঁ চব্জি ঘৰতে ওলাই যায়।
হয়, হয় সেইটোৱেই এতিয়া মানুহবোৰে নকৰে।
উম,
কৰিব লাগে।
এন-এনেই তুমি অসমীয়া হিচাপে কি ভাল পোৱা বাৰু?
অসমীয়া খানা শাক-পাচলি ঢেঁকীয়া শাক মানিমুনি
উম, এইখিনিতো একদম পুৰা পিয়ৰ মানে একদম ঔষধৰ নিচিনা মানে আমাৰ অসমৰ মানুহে ব্যৱহাৰ কৰা হয়।
ঔষধি গুণ আছে মানে লতা জাতীয় বস্তু। শাক-পাচলি, মানিমুনি, দোন এইবোৰ খাব লাগে বহুত বেমাৰ আজৰ পা, বহুত বেমাৰ আজৰ পা মানে সুফল পোৱা যায়।
বিশেষ-বিশেষকৈ কিন্তু খাৰ আৰু মাছৰ টেঙা অসমীয়া খাই।
হয়, হয়, হয়, বাৰু হয়, গম পাইছোঁ ম
অ' ঔ-টেঙা মাছ গৰম দিনত বহুত ভাল লাগে।
অ' ঔ-টেঙা গছত হয় কেঁচা হৈছে আৰু মানে কলি হৈছে।
অ' কলি হৈছে ন খোৱা
কোৱা
খবৰ
হয়, হয় খাব লাগে হ'ব আৰু, আৰু এক ডেৰ মাহৰ পিছত।
অসমীয়া খাদ্য কি ক'লোৱেই আৰু, আৰু কি, কি ক'ম?
মাছ, মাংস।
মাছ এয়া শ'ল মাছ কা শ'ল মাছ, কাৱৈ মাছ, মাংস তেনেকেই মোৰ খাচ